অ বাইদেউ ক'ক
কি কলি আছে?
মই বত্তমান বাইদেউ এই এই চব্জি, চবজি তামানে মই অলপমান সজাই আছো ৰবক দকানত।
অ মোৰ মানে কামৰ কাৰণে ফোন কৰিছিলো, অ হেলৌ হেলৌ, অ, মানো মোক অনলাইনত এখন বুলি কৈছিলো আনু এখন মিয়া আহি আছো ল মিঞাখন থাকিলে আ, আমাৰ মানেয় মানে মানে চব্জিাৰ কাৰণে মানে চব্জি কিনিব কাৰিব লাগিব
পাম পাম পাম এনে এনেই বাইদেউ আপোনালোকৰ বিয়াখন কিমান তাৰিখে হ'ব
নাৰ মানে আমাৰ অসাক্তানহে হ'ব আনেশনে হ'ব
আগষ্টৰে এক একটা দেখি হবো এনেই বাইদেউ বিয়াখনত মানুহ মানুহ মানুহ কেেইছো হ'ব বাইদেউ।
মানুহ এ এক হাজাৰ ধৰি লও মানে আমাৰ কুলমা বহুত আছে কুলমা হলে এ হাজাৰ মানুহ হ'ব।
হয় হয়- হয়, এতিয়া এক হাজাৰ মানুহ যদি আপোনালোকক চব উম্ অ' নহয়- নহয়, এক হাজাৰ মানুহ আপোনালোকৰ বিয়াখনত চব্জি আপোনালোকক মেক্সিমাম আ, দুই কুইন্টেল মান লাগিব কি বুলি কয়।
অ' মানে মই আমি সিমান ভালে নাজানো, আমাৰ মানে এইখনে ক প্ৰথম বিয়া, প্ৰথম বিয়া হ'লে আমি ইমান মানে ইমান মই সেইটো নাজানো আপুনি জানিব বুলি মানে আমাৰ চবজিখিনি হ'ল মানে আমাৰ মেলে মেলে আৰু এনেকৈ কলে আৰু আমি চব্জি নলও আৰু। মানে আপোনাৰ পৰা গোটেইখিনি ল'ম বুলি ভাবিছিলোঁ
নহয়- নহয় শুনক আপুনি বুলি নহয় মোৰ ইয়াত মই চব্জি বেপাৰী বুলি গোটেই খিনি মানুহেই মোক ইয়াতে চিনি পায় যেনে মোৰ কৰা গোটেই চব চি নিয়ে, বিয়া- বিয়া কাজে মৰা কাজে নাই হবনত যি লাগে আৰু মোৰ পৰাই চব নিয়ে, এতিয়া মই এতিয়া মানে আপোনাক যে বিয়াখন যদি আহ এক হাজাৰ মানুহ হয়, মেক্সিমাম তেওঁলোকক দুই কুইণ্টেল সেই লাগব আপোনাৰ চবজি লাগব, চব্জি লাগিলে এ আপোনাক এ কি- কি লাগিব চবজি সেইটো কথা ক'লে আমাৰ ভাল লাগে আৰু লাও লাও- লাও কিমান লাগিব, নাই লা লাওতটো কিমান লাগিব আলুটো কিমান লাগিব।
এখন মানে বিলাহী কৰিম মানে এখন মানে এনে বিলাহী অৱে এখন মানে এ তক কৰি মানে খিনি এখন নিচিনা আৰু সেনেকুৱা এখন ক তেওঁ কৰিম, তাৰপাছত অলপ চৱজি মানে লাও ধৰা হ'ল অলপ অ' হে অ আছাৰ আলু তাৰে পাছত আৰু এইবিলাক কি বুলিো কয় বানধাকবি ফুল কম মানেো এইেই খিনি বস্তু আৰু মিলাই এনে ল
হয় হয় হয় এ যি নওক মই আৰু এ কি বুলি কয় দুই কুইণ্টেল আপোনালোকক মই দি দিম মই হয়ানে নাই কিন্তু বাইদেউ
এনে কিমান লাগে ম আপোনাক কওকচোন
নহ এতিয়া এই কি লগয় এই মই বাৰু এতিয়া বৰ্তমানতো টাইমতটো হোৱা নাই হয় নে নাই টাইমটো হ'লে মই আপোনালোকক মই আপোনালোকক দি কি বুলি লগা কৈ দিম জানাই যি নহ পজ চব বিয়া বুলিলেতো এইো অলপমান আপোনালোকৰ দা দৰা দাউৰি হব নাই কওকচোন হনেে বিয়া বুলিলে আপোনালোক অকমান দউৰা দাউৰি হ'ব কিন্তু আপোনালোকক মই দুদিন আগত মই চব্জি কিনি মই আপোনালোকক পাওনি কৰিম নাই বদু হেল্ল' তাৰমানে দুইদিন আগতে আপোনালোক মই চব্জি খিনি খাল উ চব্জিখিনি মইপালোকক খালি পালনি কৰিম মই হয় ননে ন ইয়াত আপোনালোকক দি দিম কি বুলি কয় আৰু বাইদেউ সেই আৰু বিয়াৰ কাৰণে বাইদেউ আৰু কিবা এ কি বুলিো কয় ৰিচিপ্যনৰ ৰিচিপচন হে হেৰি কৰিছে নেকি
মানেচ মানে ছোৱালীৰ মিয় ছোৱালীৰ বিয়া হলে অ জোৰোণত পনাাও লাগিবইাকে অলপমান
হয় হয় হয় হয়
ছোৱালী বিিলাকো অল এনে মানুহ বেছি হ'ব আৰু মানে ধুলণ একখে মানে বিয়াইচিনে তাৰে পিছত আকৌ অ সেই সেইকমান উি মিলি কিি কিমান মান চব্জি লাগে আপুনি এনে হ ন
মইতো আপোনালোকক কৈছোে দেখোন এক হাজাৰ মানুহ হলে মেক্সিমাম দুই কুইণ্টেল মান লাগিব আৰু কি বুলি ক চব্জি নাই বিলাহী আলু আপোনাৰ ফুলকবি বানদ অভি গোটেইখিনি মই আপোনালোকক গোটেইখিনি চব্জি দিম হানে সেইটো কি বোলো সেইটো মই কৈছো আৰু নহয় বাৰু তে মই ৰিচিপচন কথা কৈছ জান নে আোনালোকে ি ঠ কৰা নাই আমাৰ গাঁত চপন আছোনেপ চিপ্যন যদি আপোনাকোন লাগে আমাৰ গাঁৱতে মানেচপচন আছে নাই তে আমাৰ ঘৰৰ কাষতে তানে ৰিচিপ্যনটা মাত এটা আছে সিহঁতে আপোনালোকৰ বিয়াত তাৰ মমানে যদি কয় আৰু তাৰ সিহঁতে যাব আৰু সেইটো কৈছো মই নাই
সালি ঠিক কৰা নাই বাৰু সেইটো ঠিক কৰিম সেইটো হ'ব বাৰু মানে আমাক বৰ্তমান এতিয়া য খেলি মানে বেলি স আমি আছো যে আমি মানে সপ পি নালি চাউল সেইবিলাকৰ আমি বৰ্তমান যোগাৰ কৰি আখো
হয় হয় আৰু বাইদেউ হেল্ল' এই নে ছোৱালীৰ বিয়া ত ক ন কিন্তু বাইদেউ চুৱান আহ ছোৱালটো বদে ক'ত দিছে বিয়া আপুনি
ছোৱালীো এইফালে মানে এইফালে বেছি ভুল নহয় এইফালে কি বুলিোলে কয় সাজো খাইতে হাজো পাৰ হৈছিলে অলপমান
স কি অ দিয়ক বাৰু যি নহওক কি বুলি কয় ছোৱালীটো ভাল হলে ভাল আৰু হনে নাই
হয় হয় মানে এয়া চবি এইখিনি চ সি কিমান মান কৰিব নো
দুই কুইণ্টেলত বাইদেউ মেক্সিমাম উ পঞ্চাশ মান পৰিব
পঞ্চাছ হাজাৰ, পঞ্চাশ হাজাৰ।
পান কৰিব আৰু উ, ইমানমান পৰিঢ়িব আৰু। কি লোকৰ।
মানে আপোনালোকৰ ঘৰুৱা মানে ঘৰৰ চবজী মানে নে আপুনি এনে বাহিৰে মানে কিনি আনে?
অ এতিয়া শুনক মইতো মইতো চব্জিটোতো মই বৰ্তমান মোৰ ঘৰত নহয়। ইমান খে আপোনালোকে নাপায় হয়নে নাই। কিন্তু মই ফ্ৰেছ চব্জি দিম। তোমালোকক মই একদম পূৰা এই কি বুলি কয় গাঁৱলীয়া মানুহ। পৰাই, কিনি ফেলে আপোনালোকক মই দিম মইনে খালি আপোনালোকে একো চিন্তা ই কৰিব নালাগে মই এক একদম তাৰ মমানে গাঁৱলীয়া মানুহৰ পৰা। কিনি পেলাই মই। আপোনালোকক কনে দিম মই চবজিটো নাই বিয়াৰ।
আলু আছিল নেকি ঘনৰ আলু-আলু খেতি
ঘৰৰ আলু নাই কিন্তু আমাৰ গাঁৱৰ কাষৰ এজনে আৰু মানুহ। তমানে এজন মানুহ তাৰমানে আছে কি বুলি কয় আলুৰ খেতি তেনে ঘৰচীয়া আলু। টো হ'লে আমাৰ ভাল আৰু।
অ মানে মেলে এই মেলে আলু বিলাক এই মিঠা। এ মিঠা মানে অলুপিলে
হয়-হয়-হয়-হয়। এনেই-এনেই আপোনালোকৰ এনে আইটেম। এনেই বাইদেউ এনে আইতেম মানে কি-কি হ'ব এনে আইতামটো কওকচোন।
আইটেম মানে শংকৰী মানুহ শংকৰী মানুহ হলে। আমাৰ নিৰামষে হ'ব নিৰামিষ হ'লে অলপ যিমান য অলপ হওঁক অলপ ভালকে খুৱাব লাগিব ধৰ পনীৰ মূললা নৈ সেনেকে দালি চবজি সেনেকে খুৱাব লাগিব।
ফেচমিট হয়নে। ফেচ এ বিস্মিত খোৱা নে আপোনালোকে বাইদেউ।
নহয় এ এল হয়
অ ভেজিতেলিল অ,
মানে মাছ মাৰস নাখায় আৰু আমাৰ মাছ মাৰস হয় এ মানে সেই নাই সৰু কি মানুহ
আহ অ অ তাৰমানে এতিয়া চাও ক শুনক কিছুমান মানুহ তাৰমানে আছে শকৰীয় মানুহ আছে সিহঁতে মাছ মাংস নাে হয়ে মাছ মাংস খালে আৰু এই ৰাইজৰ মানুহ তেনে বেয়া পায় হনেে কিন্তু এটা কথা বাইদেউ কিন্তু এতি তেওঁলোকে ঘৰু বিয়া বেলেগত যদি বিয়া খাব আহে তেতিয়া মাছ মাংস খায়নে
খা মানে আমাৰ ইয়াতে ধৰা হৰ আমাৰ সকলি মানুহ আমাৰ কে নোখুৱাই ননাখন আমি সকল মানুহ আমি খোাও নাই মাছ আমি মানে আইটেম খ নাই কিন্তু মানে যদি ক মেলে মে অসমন্ীয়াতঁত স সিহঁত সমকণে নহয় মানে আমাৰ তাতে খাব মানে ইয়াত নাপায় আৰু
হয় হয় হয় তাৰ মমানে বেলেগ তাৰ মমানে সেই তাৰ মানে কি বুলি কয় উনেে বেলেগক তান খোৱা ব নাপায় আৰু
বেলেগক খোৱাব নাপায় মানে খাব পিম মানে মানে বেলেগক খুৱাব নালে কাৰণ ভ ভকতৰ কথা ন ভকত এনেকে মানে আই মাতৃসকল ভকত এনেকে নামকৰণ কৰে তাতে মানে মাছ মাংস বনালে তেওঁলোকে নাখায়
হয় হয় হয়
উ ক জানান
নহয় আৰু শংকৰদীয় মানুহখিনি অলপমান ধ ধৰ্মিষ্ঠ মানুহ না সেইকাৰণে তাৰমানমানে কি বুলি কয় এতিয়া মাছ মাংসতটো নাখাই চাগে কিন্তু কিছুমান জোগাত বাইদেউ কাম মানে মাছ মাংসটো বিয় কাজে চলিবই লাগিব মানে বিেক আজে যদি মাছ মাংস নিদিয়ে কিছুমান তমানে ৰাইজৰ মানুহ বহুত মানে বেয়া পায় তেনে যি নহওক কি বুলি কয় আজিকালি নিয়মে হৈছে কি আৰু বিয়া এখনত মাছ মাংস সেই এটা মানে ভাল নাই মাছ মাংস নহ নহ'লে তাৰমানে বিয়া বুলি সেই নহয়, উম
দিয়ক বাইদেউ নহ'লে মই এতিয়া ৰাখো নেকি।
অহ মই মানো আপোনাক মানে বিয়া এখন মানে আহা নাই বিয়াখনৰ কাৰণে সময় আছে হ'লেও মানে আগতিয়াকে কৈ থৈ দিলো যাতে আপুনি মানে সেই যোগাৰটো মানে কৰি দিব পাৰে
হয় হয় হয় হয়
আপোনাক নহ'লে মই এতিয়া ফোন নকৰো কৰো আৰু মাজতে ফোন কৰি আপোনাক জনাই দিম যে আমাৰ ইমানখিনি‌ নাই আপুনি সিমানে যোগাৰ কৰি দিম
হয় হয় হয়
দিয়ক নহ'লে একবাৰ আহিছো আপোনাক মই মাজতে এ আৰু বিয়াৰ মাজত এ আপোনাক মই ফোন কৰি আপোনাক জনাই দিম
অহ অহ হ'ব হ'ব হ'ব হ'ব ঠিক আছে অহ
কৈছে নহ'ল